হেল্ল',
অ', ক ', অ ', পাইছোঁ।
অ, সেইটোয়ে
উম,
ত', সেই এপটোত ইমান ভাগে নুবুজায় মটিভেশনে দি যাই আছে চব একে বাৰে।
উম, মানে মটিভেশ্যন দিব লাগে কিন্তু মানে ইমান বেছিও নহয়। হয় না, লাগাত কে বহুত বেছি দিছে বাপৰে। মই বোলো ইমান ভাল সেইটো কাৰণে লাইভ ক্লাছ কৰাতটো বেয়া ভালে হৈছে।
অ', কিন্তু অ', ৰেকৰ্ডেড শুনাতটো বেছি ভাল।
লাইভ ক্লাছটো হল দিগদাৰো লাগে। কিনটো লাইভ,
অহ, নহয় ইমান সেইটো হয় কিন্তু, দিওঁ কিনো লাভ?
মানে?
সুধিও কিনো লাভ তাতে থৰিনা ইমান এটা ডাইৰেক্ট কমে হেৰি কৰিব পাৰিবি?
নহয় -নহয় বঢ়িয়াকে বুজাই দিয়ে। আৰু বুজাই দিয়ে মানে অ ', নহয়- নহয় বেলেগে সোধে না আৰু মানে সিহঁতে মানে কি জানা, সিহঁ তাৰ মানে নিজে গম পাই যায় যে এইটো তাৰহৈতে সিহঁতে আৰু একবাৰ বুজাই দিয়ে সেইটোকাৰণে, দুই- তিন বাৰ কে বুজাই দিয়ে একদম মানে, একদম মানে চিম্পল - চিম্পল, সৰল ভাষাত বুজাই দিয়ে।
কিহত লম লম অলপ দেৰি, - লম এতিয়া নাই ন কাৰন পইচা বিচাৰিলেও নাই।
অ', তেতিয়লে একদম কমি যাব পাৰে।
অ', কা চাৰেতিনচ তিন-তিনি হাজাৰ চাৰে তিনি হাজা
নহয়, তিনি হাজাৰ সাতচ আছিল চাগে।
নহয়, পাঁচশ কমাই দিছিল। কিমান বা আছিল অ' পাঁচশ কমাই দিছিলে।
নকৰ তিনি হাজাৰ, ছয়শ নে সাতশ ললচোন চাম দেবি হঁতে চাই কিনা কিমান আছিল। এনেও এতিয়া কমিব মানে জুলাই মান আহিলে কমি যাব বহুত।
অ', দে বঢ়াইয়ে দে ইহঁতে অলপ
নাই, নাই, নাই নবঢ়াই কমাই দিয়ে পুৰা।
অ', সেইখিনত ল'ব পাৰিম চালে হ'ব, কিন্তু মোক এতিয়াই লাগে। আৰু মেটচৰ আৰু মেটচৰ দুটা হেই হয়, ছাৰ হয়।
অ', অ', কৈচিলি দে অ'। হ কলেজত ধৰে
তাকেতো বাকী চবৰে এটা, এটাই হয়, মানে বটানি বেলেগ যুলজী বুজি পায় দুটা লাগে, মেটচত আৰু কি দিছে আৰু দুইটা একে কৰাই আছে নেটফ্লিক্স মেট্ৰিক দুইটাই একে কৰা আ বোলে এনেকুৱা হ'ল বোলে এ মে কৰা আছে লিমিটছ এণ্ড ডেৰিভেচন। সেইবোৰ কৰা সেনেকুৱা নহয়। ন' দুইটাই একে কৰা ৰিলেচন কৰাইছে তত মেট্ৰিক কৰাইছে ত্ৰিক মেট্ৰিক কিবা এটা আছিল সেইটো কৰাই তিন দুইাই একে একে কৰাই আছে কোনটো চাওঁ।
এ কিয় হয়, কিয় কৰি আছে এটা বেলেগ বেলেগ লেচন কৰি থাকলেও বেলেগ কথা।
বুলি তে বোলে টাফ কেইটা কৰাই আছ এটা ইজি কেইটা কৰাই আছে সেইটো বেলেগ। কথা সেনেকুৱাওঁ নহয় চোনহাওঁ।
হ
তাকো দুইটা একে একে আৰু যেইেই এটা ভিডিঅ' হে সেইজন ছাৰে দিছে সেই চেম ভিডিঅ এইটো চাইও দিছে। মানে, মানে যেনেকুৱা মানে এই বহুত কেইটা ভিডিঅ' থাকে নহয়- দুটা-তিটাকে থাকে, মেথছতো বহুত থাকে। ত দুইটাই যেন সি যেনেকুৱা দিছে সিও এনেকুৱাই দিছে সেনেকুৱা। খালি কিৰ কিবা এটা চেপ্টাৰ চাগে কম হ'ব এটা দুটা- কে, অ গতেইবিলাক চেইমে দুইটাই। আমি কোনটো পঢ়ো এতিয়া। তাকেটো।
এ ন, মই কওঁ, তই যাৰ তাত ইজি পা ন, তাৰ তাতে যা।
মই এটাৰে পঢ়ছো বাক-
অহ, বাজি
উম, চাব লাগিব ৰহ পিছত।
মোক এইটো কথা কোৱা নাই বাৰু, তাৰ এপটোৰ কথা।
উম।
তাক শুধব লাগব ৰহ।
অহ শুধিবি। কিন্তু বুজাই কিন্তু ভালে বুজাই। আৰু মানে সিহঁতে মানে নিজে নিজে গম পাই যায়- যে মানে এইটো অকমান টাফ হয়। হয় ত' সেইটো কাৰণে আৰু একবাৰ বুজাই দিয়ে। দুইবাৰকে বুজাই দিয়ে এনেকে। আৰু কোনোবাই যদি মানে মেছেজ দি দিয়ে আ- হেল্ল কমেন্ট দি দিয়ে যদি, তেতিয়া সেইটো আৰু বুজাই দিয়ে। তেতিয়া মানে যে কমেন্ট মানে লিখিব পাৰি যে এইটো মাইনাছ, মাইনাছ ফোৰ পি হ কিয় হ'ল, বা এইটো এনেকে- কেনেকে কাটা গ'ল। সেইবোৰ মানে সুধিব পাৰি। সেইটো ভাল। কিন্তু মানে ৰেকৰ্ডেডটো সুধিব নোৱাৰি। নাই তাই বুজাই দিয়ে, বুজাই দিল তো বুজিয়ে- পাই যাওঁ। ত সেইটো কাৰণে নালাগে ত, দৰকাৰ নাই। উম।
জি বুজাই দিওঁ সেইটো বুজি-
বুজি নাপাওঁ মইও বুজি পোৱা নাই। কালি পৰি আছিলোঁ ন, মইও বুজি পোৱা নাই। মানে এই মানে মেথছটো তোই অকনমান হ'লেও বুজি-
উম, উম, উম, উম, নাপায়, বহুত দিগদাৰ। তাকেটো, ও ৰ' দে এই অপশ্যন এটা আহে ন যে, ইংৰাজী কথা পাতিছা নেকি? এইটো তোই য়েচ দিয়ানে নো দিয়া?
নহ'ল দি দিওঁ।
ন' দি দে। অ'।
মান যদি মানে শব্দটো মানে যদি একবাৰ বা দুইবাৰ ওলাইছে তেতিয়া তেতিয়াওঁ তেতিয়া নহয় মানে যদি মানে পুৰা পই যায় আছে বাৰে, বাৰে যদি পয়ি যোৱা আছে বাৰে, বাৰে তী-তিতিয়া অ', তিতিয়া, তিতিয়া টিপি দিবি তেতিয়া ময়ো টিপি দিওঁ
যদি গোটেই লাইন এটা কোৱা গৈছে এইটো বেলেগ কথা অ', উম
শব্দটো কোৱা যাবই দেচোন।
মোৰ পইচাটো বেছি হ'ল, মই এইটো বুজি পোৱা নাই কিয় হ'ল? আৰু মই কেলকুলেট কৰি চাইছো, ভালকে কৰি চাইছো তি এতিয়াও মানে মই বুজি পোৱা নাই কিয় হৈছে?
উমা কি ৰ'দ দিছে।
মাৰ টা ৰ'দে নাই।
কি ক এট কি ৰ'দ দি আছে।
আহিব লাহেকে এতিয়া ইয়াতে পুৰা মানে বাদল, বাদল হৈ আছে না।
মই কি কৰিছিলো হা আমাক খিৰকিৰ ওচৰত মানে গ্ৰীল কেইখন আছে। ওলাই যাব নোৱাৰাকে ত' মই তাতে গ্ৰীলখানত এটা চিৰি লগাই থৈ দিছো হা যাতে সেই চিদি, চিদি, চিদি, চিদিৰ উল্টা ফাল তাতে এই যে, ৰেনব টাইপ হৈ যায় চিৰিৰি খিনি ত' মই ভাবচো চিৰিটো মই কিবাটো কৰো মই বহুত আগৰ আছিল মই কি কৰো, চিৰিটো এনেতো পৰি আছে এই চিৰিতো মই কি কৰিছো, লৈছো তই কিন্তু এই কিন্তু সি কি গ্ৰীলৰ বাহিৰত থৈছো অ', ৰা কি বঢ়িয়া দেখি একদম ৰেনবৰ নিচিনা হৈ গৈছে মোৰ ৰুমটো।
উম, বঢ়িয়া লাগে।
চিৰিটো সেন চিৰিটো সেনকে ক'ৰবাত আঠা চাঠা লগাই অলপ লতকাই থৈ দিছো এতিয়া হয় ষিৰিকীটো বন্ধ কৰি দিছো কাৰণ নে মোৰ অকলে এই কি কয় খিৰিকীটোতহে যে অকল ৰিংবোৰ ৰিফ্লেকচনটো আহি আছে বাকী খিনি এ যদি খিৰিকিৰি সদিনো গোটেই আহিব কিন্তুোক ফটো দিম দে বঢ়ীয়া আছে কিন্তু মোৰ এতি এই গোটেই গৰম হাবা খিনি আহিব যে সেইকাৰণে মই এইটো ভয়ত খোলা নাই মই খিৰীকীটো
অ আহিব এতিয়া
ঠাণ্ডা বতাহ একদম বঢ়িয়াকে হৈ আছে তো গোটেই গৰম বতাহ আহিল গোটেই গৰম হৈ যাব সেইকাৰণে খোলা নাই
উম তেকীয়া হল ক দিবি
উম
ত এনেই ইমান গৰম তাতে আৰু টেনচনো আছে মানে গৰম গৰমে যাব দিব
অ এনেকে আজি জল্দি যাম দ এই মৰ তিহাৰ আগতে আহম মই
হা
স অহাৰ আগতে আহিম ৰ মই
অ দাকি ফাল্টু আপই দেই
হয় দে মই মথা চাথা নাই মই তাইক মাতিলেও মই ভাবি আছো ইমান এটা প্তানেদও ইগ্ ন'োৰ মিম
ময় নিদিওঁ এতিয়াৰ পৰা মানে কিমান বেয়া বেয়াকে ট্ৰিট কৰিছে তাইৰ লগৰটোক
তাকেতো অো ভাবিব লাগে ন কিমা সৰুৰ পৰা আছে দুটা একেলগে
এতিয়া ভাবচোন ত তই যদি মোৰ লগত সেনেকা সে কৰা মই কিমান বেলেগ বনা অ মানে যদিও মানে বেয়া যদি পাওঁ হলেও ক'ব ো লাগে না যিয়ে নহওক ফ্ৰেণ্ড হয়
ত হোললে আৰু মিছা মাতি আছে বা
কি ফালটু
কি মানে
তাতে আৰু মিছাকেও কৈছে যে নহয় আধা ৰাস্তাৰ পৰা বোলে এৰি গৈছে বাপেকৰ তাৰ পিছত
উম আধা ৰাস্তাই বাপেকে এৰি যাব
আৰু কি হৈছে জানা মই কথা জাগে তোক নকললোৱে মই পাহৰি গ'লো অ মানে তাই কৈছে আৰু ইহঁতৰ লগৰটোও যে আছে লগৰ তৰ লগত একেলগে আহে ন তাই আহে আৰু এই আহে আৰু সি আহে না সেনেকে ত' সেইদিনাখন অ অ
অ
হা সেনেকে আহে না বাকী সিটো বেলেগ চাইডদি আহে কাৰণে এইটো বেলেগ বেলেগকে আহিব লাগে ক'তব ৰাস্ত পাৰ কৰিছিল মানে নিজে নিজে আহে অকলে আহে অ ইহঁত তিনটা ইটো এক একেলগে আহে চব তিনিটা নহয় চাৰিতা ইহঁত তিনজনী আৰু সি আহে না অ
অ অ অ চাৰিজন হ'বলে অ
তলত সি ৰখি থাকে তাৰ কাৰণে দোকানত তেতিয়া মানে তাই আহিছে আৰু তাই আহিছে আহি কিনে দেখা পাইছে, পিঠা কাটাৰ কাৰণে দেখা পাইছে দেন চ'ৰ তাই ইগ্ন মাৰি কিনে তাৰ ওচৰেদি গৈছে তাৰ ওচৰেদি গৈছে মাতাও নাই আনকি চোৱাও নাই আৰু হাঁহিও দিয়া নাই চাইডেদি
তাৰ ওচৰৰ মানে এই কি কয় আৰু এজনৰ যে বয়ফ্ৰেণ্ড আছিল সেইটো নেকি
অ অ অ অ যাই আছো যাই আছো যাই আছো অ ওচৰেদি গৈছে একদম ওচৰেদি যায় তা মানে মাতাও নাই চোৱাও নাই আন কি দেখা পাইছে গম পাইছে আছে বুলি একদম ওচৰদি যাই কিনে ওচৰ বাছখনত উঠি কেনে গুচি গৈছে। আব ভাব এইতো বেয়া লাগিব ন
অ এইটোতো বেয়া লাগিবয়ে ইটো ইটো কামটো কোনে কৰিছে ছোৱালীটো কৰিছে নে ল'ৰাটো কৰিছে অ একফালৰ পৰা মানিলোও হয় যদি ল'ৰাটো কৰিছে সি সি টো এনেক বেয়াই আগৰ পৰাই বেয়া ত তাই কৰিছে ইচৰাম তহতিটো কিমান ভাল ফ্ৰেচ আছে তিন
আৰু তাই তাই কয় যে মই বাপেকৰ লগত আহিছো আধাত এৰি গৈছে বুলি সেনকে
এ সেইটো মিছা কথা কৈছে মুখত মিছা কথা কৰিছে সটো মুখত মিছা কথা কৈছে কাম নাই অ কিন্তু আজি এটাো কথা ন এ কলেজতো গৈছে তটো আজি টিউশনতো আহিব দু তাই একগে আহিব
নহয় নহয় অ আহিব আহিব আহিব আহ তাই কৈছে যে তোৰ লগত আৰু আমি কেতিয়াও নাহো তই নিজে নিজে য আহিবি ত য যৰেক আহ আহিবি আৰু মইজ পৰা মোক আজিৰ পৰা মোক মোৰ লগত কথা পাতিব চেষ্টা নকৰিবি মই নাপাতো সেনেকে কৈছে অ ত তাই কৈছে আৰু যদি আজিৰ পৰা তই মোক শুনা পাইছা অ আজিৰ পৰা তই মোক মেছেজো নকৰিবি ফোনো নকৰিবি এনেকুৱা কৈছে মইও নকৰো এনেকে কৈছে তই নিজে নিজে আহি থাকিবি অ সেনেকে কৈছ পুৰা কৰিৈ দিছে তাই স্কুলৰ ত তাই কৈছে আৰু তই স্কুলৰ নিজে কুনে যাবি তই আহোতে আহিবি মই দিব নোৱাৰো তই পইচওিব নোৱাৰ মইেনেকৈছো মানে পইচাো তাই দিছিল না তাইৰ বাছৰ পইচা খিনি ডাইৰেক্ট কৈছে আালি খিনি ময়ো কব দিছো
এ কি ক এই বঢ়ি আছো
আছিল যে কি ক মাব আৰু হৈ গ'ল আৰু মানে কিমান মানে
ত কিমান অ ঠিকে আছে দে অ এইখিনিয়ে বহু বেয়া হৈছে অ ঠিকে আছে দে আৰু আৰু তাৰে উল্টা যদি তাই কি কয় তাই প্ৰদূষণত যদি সি কব আহে হে এই মুখত ভোগা মতি দিব কবি এনেতো লৰা হয় চৰ মাৰি দিব কবি
অ ভালে ক নাই
উ
মজা কৈছে কিন্তু মোৰ মানলে মজা লাগ ছে শুনি
মোৰতো ভ ভাল লাগবই ভাল হবয় ভালে আছে এইটো সেইত কেনে মানুহে মানে কি হৈছে মানুহতো এটা এটা লগত থাকিলে ৰ মানুহতো যেনেকা হয় সেনেকা হৈয়ে যায়। আৰু ভালছে কিবা ক নাই সি আগৰ পৰাই বেয়া আমি কৈছোয়ে তাইক যে কিমান আগৰ পৰাই বেয়াাহে আৰু বেয়া হৈ গৈছে থাক। লগত থাকি
উম।
ত যি থাকে ন ছোৱালীটোৱে হওক বা ল'ৰাটোৱে হওক এটাৰ হ'লেও কিবা ইফেক্ট বা ইটোৰ পৰা ইফেক্ট যাবয়ে।
যাবয় অলপ অলপ হ'লেও শিকিব যদি গমো পাই যদি বেয়া হয় হ'লেও শিকিব অলপ হ'লেও হয়য়ে এনেকুৱা।
মইতো ইয়াৰ পৰা কিমান বস্তো লৈছো ইয়াৰ পাৰ্চিনেলেটিটো কিমান খিনি লৈছো তো হ'বই হেনকা যাৰ লগত বেছি থকা হয়। ত মানে তোৰ লগত থাকা লগত কথা বতৰাৰ পৰা চব খিনি একে হৈ আ
উম সেইটো কাৰনে এনেকা হৈছে। অ সেইটো কাৰণে হৈছে এনেকুৱা হেতৰ
তাই তাত যাবয়ে কিয় নাযাব।